গৰম বন্ধুৰ কথা পাতো দিয়া তে মই প্ৰথম সুধিব বিচাৰিছো তুমি গৰম বন্ধুত কি কৰা
গৰমৰ বন্ধত মই প্ৰথমতেতো কলেজৰ শিক্ষক শিক্ষয়িত্ৰী দিয়া হোমৱক খিনি আহ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰো তাৰ পিছত তোমাৰ ঘুৰিবলৈ যোৱা হয় নিজৰ পচন্দৰ কাম খিনি কৰা হয় আৰু যিখিনি কামত মানে মোৰ বেছিভাগ ৰাপ আছে সেইখিনি কাম কৰিবলৈ চেষ্টা কৰো কিয়নো বছৰটোৰ বেছিভাগ সময় সেই কামবোৰ কৰা নহয়েই আৰু টাইমে নহয় ব্য্স্ততাৰ বাবে সেইখিনিয়ে কাম কৰো গৰমৰ বন্ধত অ তুমি কি কাম কৰা
মই ক'ব গলে মই এ বেছিভাগ খেল ধুলা কৰো বাকী কলেজৰ হোমৱৰ্ক দিলে কৰো কিন্তু সম্পূৰ্ণ নহয় কাৰণ বন্ধতো এবাৰেেই পাওঁ বছৰত তে হোমৱৰ্কটো ফালে ইমান মনোযোগ নাযায় কিন্তু মই এই কৰোঁ নকৰা নহয় কিন্তু ইমান নহয় আৰু ভাব কি আশী পাৰ্চেণ্টমান হয় তাৰপিছত মই সুধিব বিচাৰিছোঁ যে তুমি এনেক ক'ত ফুৰিব যোৱা নাই গৰম বন্ধত
গৰম বন্ধত ফুৰিব যাও মই মই গাঁৱৰ ঘৰলৈ যাওঁ তাতে মোৰ আইতা ককা আছে পেহা পেহী সকলোখিনি তাতে আছে ভাইটি ভন্টিও আছে তেওঁলোকৰ লগত কথা পাতিও ভাল লাগে গোটেই বছৰত কিন্তু যোৱা নহয় বছৰৰ এটা সময়তে যোৱা হয় সেইকাৰণে সেইখিনি সময়ত তাতে ফুৰিবলৈ যাও
হয় ময়ো বেছিভাগ গাঁৱলে যাও কাৰণ গাঁৱত আমি প্ৰকৃতি পাওঁ আৰু মাছ মাৰিব এনে পুখুৰী পাওঁ তাৰে ওপৰত ভাই ভণ্ন্দি এতলত খেলিব পাওঁ এনে এনেইতো চহৰততো সেই নাপাওঁ ন মহলটো সেইটো কাৰণে মই গাঁৱত গৰম বন্ধু সেই গাঁওঁতে যাওঁ তাতে খেলো ক্ৰিকেট কাবাডী আৰু নানা ধৰণৰ খেলা বাকী আৰু তুমি এনে এ তোমাৰ অকলে যোৱা নে তুমি না তোমাৰ মা দেউতাহঁতৰ লগতো যোৱা
মই মা দেউতাহঁতৰ লগতে যাওঁ
বুজিছো মই ময়ো মাহঁতৰ লগতে যাওঁ মানে অকলে এতিয়া যাব পাৰো কিন্তু অকলে এতিয়া দূৰ হৈ যায় ন অকলে সেইটো কাৰণে মাহঁতৰ লগত গ'লে অলপ ভালো লাগে একেলগে একেলগে যাওঁ তিতা অলপমান তাতে লগ ধৰো অলপ একেলগে ধেমালি কথা পাতিব পাৰো আজিলো মই এনে ক'ব গলে অকলেই যোৱা নাই গাঁও এনেই মাহঁতৰ লগতে গৈছোঁ বাকী তুমি তাতে কি কি খোৱা গাঁৱত
গাঁৱত বেছিভাগ আহ আইতাই বনাই দিয়া খাদ্য খাওঁ তাৰ পিছত তোমাৰ আহ পিঠা পনাতো থাকে গুৱাহাটীৰ দৰে অ চহৰ দৰে নহয় আৰু গাঁৱৰ পৰিৱেশতো অলপমান সুকীয়া তাৰে ঢেকীয়া শাক খাও তাতে থ এনেকুবা কিছুমান শাক পাচলি যিবোৰ সচৰাচত পোৱা যায় আৰু কিনিবও নালাগে তেনেকুৱা ধৰণৰ পাচলি আনি দিয়ে আইতাই আৰু বহুত বস্তু গাঁৱত বনাই থৈ দিয়ে তেনেকুৱা ধৰণৰ বস্তুবোৰ খাওঁ আৰু তুমি
মই ক'ব গ'লে মই অ মই মই ক'ব গ'লে মই বেছিভাগ তাতে গাঁৱত মাছ খোৱা হয় কাৰণা গাঁৱততো জানে বহুত পুখুৰী থাকে চব পুখুৰীত মাছ ধৰিলে খোৱা যায়েই বাক কি নিৰামিষও খাওঁ কিন্তু মাছটো মানে অলপ বেছিকে খোৱা যায় গাঁৱত বাকী মাংস মাংসও খাওঁ কিন্তু মাংসটো আৰু গুৱাহাটীত যেনেকে এই কি আৰু মাংস স্বাস্থ্য কাৰণে ইমান ভাল নহয় সদায় খালে সেইটো কাৰণে মাংসটো ইমানো খোৱা নহয় মাছ কিন্তু ইমান হনিকাৰক নহয় স্বাস্থ্য কাৰণে মাছটো আ বেছি খাওঁ গাওঁত বাকী আৰু পিঠাল আৰু সেইবোৰ এনে খাওঁ কিন্তু বেছিভাগ বিহুতে পাওঁ এইবোৰ বিহুৰ সময়ত নলী উৰুকাৰ সময়ত বাকী যদি কৰ বাকী এনেই গাঁৱত আৰু সেই চহৰ খিনি বস্তু টো থাকে বিস্কুট সেই চাহ কিন্তু গাঁৱত চাহ খাই বৰ ভাল লাগে কাৰণ তাতে প্ৰাকৃতিৰ মাজত ঠাণ্ডা বতাহ চাহ খাই অলপমান মজাটো মানে চহৰতকে অলপ বেলেগ বাকী তুমি কিবা সুধিব বিচাৰিছ নেকি ম
তুমি গৰমৰ বন্ধত কোনবোৰ কাম বেছিকৈ কৰা
মই গৰমৰ বন্ধত বেছি কে কাম ঘৰৰ কিছুমান কিছুমান কাম যদি থাকে, সেইবোৰ কৰি ভাল পাওঁ। যেনেকে কিবা ঘৰত যদি হবা কি কিবা এটা কাম মানে হ'ব কি এ ন কিবা এটা কামত ভাবি থৈছিলো এ যেতিয়া বন্ধৰ আগতে সেইবোৰ কৰো। ইতা তাৰে যদি মই কওঁ ইতা ভাবা কি কিবা এটা বস্তু এটা বনাব বিচাৰিছো, মই সেইটো মই গৰম বন্ধত যদি সময় পাওঁ সেইটো কৰো। এতিয়া বাকী তুমি কি ভাল পোৱা গৰম বন্ধনত কৰি
গৰম বন্ধত মই অহ নিজৰ কিছুমান বস্তুত ৰাপ আছে। যেনে ধৰা ছবি অঁকা, তাৰ পিছত চিলাই কৰা গান গোৱা এই কামবোৰ কৰি যিবোৰ বেছি ভাল পাওঁ। এই কাম খিনি মই গৰমৰ গন্ধৰ কাৰণে থৈ দিওঁ আৰু তেতিয়া বেছিকৈ কৰো। এনে ব্যস্ততাৰ বাবে কৰা নহয়ে তেনেকে কিন্তু গৰম বন্ধত যিমানখিনি পাৰো সিমানখিনি নতুন নতুন বস্তু শিকিবলৈ চেষ্টা কৰো।
বুজিছো তুমি গৰম বন্ধ অ কোৱা
আৰু তুমি গৰম বন্ধত আহ গাঁৱৰ বাহিৰে কৰ'বাত তেনেকে ফুৰিব যোৱা নেকি
গাঁৱৰ বাহিৰে এনেই আশে পাশে কাষত যোৱা হয় এনেকেনো দূৰ চহৰত এনেকে যোৱা নাই কাৰণ মাহঁতৰ এতয়া মা দেউতাহঁতেতো গৰম বন্ধ নাপায় ন সিহঁততো কাম থাকে এইটো কাৰণে এনেই গলে আশে পাশে যোৱা যেনেকে আগতে ভাবা কি কাজিৰঙা হওঁক শ্বিলং হওঁক সেনেকে যাও কিন্তু এনেকে দূৰত আৰু যোৱা নাই এনেকে তুমি গৈছা নেকি
দূৰত আহ দূৰত যোৱা নাই কিন্তু কিছুমান জাগাত যোৱা হয় বন্ধু বৰ্গৰ সৈতে গৰম বন্ধ পালে আমি যাও যেনে ধৰা তোমাৰ দীপৰ বিল হৈ গল গুৱাহাটীৰ ওচৰতে আৰু তেনেকে ধৰণৰ আহ প্ৰকৃতিৰ তেনেকুৱা ধৰণৰ কিছুমান ঠাইত যোৱা হয় আৰু গৰম বন্ধত
হয় ময়ো অসম অসমৰ ভিতৰতে ফুৰা হয় বেছিভাগ বাহিৰত গ'লেও তাৰে বাহিৰতটো এনে যোৱা নাই বেলেগ মানে চ বেলেগ আৰু অসমৰ বাহিৰৰ চহৰবোৰত বাকী তুমি গ়ৰম বন্ধত মভি চোৱা নে ঠিক
গৰম বন্ধত চাওঁ বেছিকে গৰম বন্ধতে চোৱা হয় চিনেমা কাৰণ এনেতো আমি যিহেতু আমাৰ যিহেতু ষ্টুডেন্ট লাইফ আছে ইমান টাইম নাপাও বছৰটোৰ বেছি বেছিভাগ সময়ত পালেও কেতিয়াবাহে এখন দুখন চোৱা হয় কিন্তু গৰমৰ বন্ধতত বেছিভাগ চিনেমাই চোৱা হয় মানে
অ মইতো সেই সেইটোৱে তুম তুমি যি কয় সেইটোোৱে মই গৰম বন্ধত এনেই চোৱাটো বেছি হয় কাৰণ গৰম বন্ধত আমি কি কয় এ সেই কামবোৰ মানে নাথাকে ইমান চ' আমি ঘৰতে থাকো চ ঘৰত থাকিলে টাইমটো কিবাকে কটাবৰ কাৰণে ফিল্ম চাওঁ নহ'লে কিবা গেমে খেলো নহ'লে সেনেকেই আৰু ফিল্ম ফিল্ম চালেও মই বেছিভাগতো কি কয় গুলঙলী ফিল্ম চাওঁ বুলি ক'ব পাৰো বাকী আৰু এ আৰু সেই চাওঁ আৰু বাকী বাহিৰা ফিল্মো জমনি ফিল্মো চাওঁ বাকী আৰু গৰম বন্ধত কিবা বনোৱা নে নিজে কিবা ৰেচিপি চেচিপি
হয় মই গৰমৰ বন্ধত নিজে বনাই কিনে ভাল পাওঁ যিহেতু সেইকাৰণে গৰমৰ বন্ধত চেষ্টা কৰো যে কিবা এটা নতুন ৰেচিপি বনাব শিকো বা যি খিনি আগৰ পৰা জানো তেনেকে নিজে বনাই কেনে খাওঁ। মই বহুত বাৰ চেষ্টা কৰিছো নতুন কৌ কৌশলেৰে বনোৱাবলে মই চেষ্টা কৰো তুমি বনাই পাইছ ছানে কেতিয়াবা নিজে গৰম বন্ধত
মই বনাওঁ বুলি ভাবোঁ লাষ্টত যায় কিন্তু কি ক'ব গ'লে বনোৱা নহয় কাৰণ মানে মই বস্তু বনাওঁ বেয়াকে এনেই কি কয় যেনেকে মই কেক বনাম বুলি ভাবিছিলোঁ এই কেকটো বনালো প্ৰথম প্ৰথমবাৰত মানে কেক টো ভাল ন ছেকেণ্ড টাইমত ট্ৰাই নকৰিলোৱে কিন্তু মই ভাবি থৈছিলো কি বনাম এদিন কিন্তু এদিনটো সেইটো কেতিয়াও নাহিল এতিয়া মাহতে জানে মাহতে এটা বনাই দিয়ে মই বনাব গ'লে সেইটো কাৰণে কিন্তু মই নৰ্মেল বস্তু বোৰ বনাও মানে সাধাৰণৰনিয়া বস্তুবোৰ যেনেকে এতিয়া ক'ব গলে এ এ বাকি লে ৰুটি, ঘোগুনি সেইবোৰ পাৰো মাংসও পাৰো বাকী কেক বিস্কুট হ'লে মাহঁতে বনায়। কেক বিস্কুট মিঠাই কিবা হ'লে কিন্তু মই এনেকে গম্ভীৰ বস্তু বনাব এতিয়ালৈ ইমান নাজানো মইনো যি যে সাধাৰণ বস্তু সেইবোৰ মানে পাপাৰা পাৰোঁ মানে বাকী আৰু তোমাৰ এনে কি কয় গৰম বন্ধত কেতিয়া উঠা এনে এনে উঠা টাইমটো বদলেই এনে একে থাকে
গৰমৰ বন্ধত উঠা টাইমটো নিশ্চয়কৈ অ সলনি হয় আৰু সেইখিনি টাইমত একো এটা আমাৰ প্ৰেচাৰ নাথাকে যে এইখিনি কাম এইখিনি সময়ত সম্পূৰ্ণ কৰিবই লাগিব সেইকাৰণে গৰমৰ বন্ধত টাইম টো সলনি হৈ থাকে উঠিবলে তোমাৰটো
মোৰো গৰম বন্ধতো টাইমটো সলনি হয় বেছিভাগ দেৰিকে উঠা যায় কাৰণ ৰাতিলৈ বেছি জগি জাগি থাকো ন সেইটো মানে ৰাতিপুৱা অলপ দেৰিকে উঠা হয় দিয়া তে ধন্যবাদ তোমাৰ কথা শুনি ভাল লাগিল দিয়া
ধন্যবাদ